হেল্ল' নমস্কাৰ মই তেজপুৰতে আ ছো।
অ তেজপুৰত কি কৰিব আহিছা?
এ তেজপুৰত এ মাছ চাবলৈ আহিছো, পানী হৈছে বৰষুণ দিছে। হেল্ল ঘৰতে এই সেই তাতে উম, এই পৰীক্ষা আছিলে পৰীক্ষাটো মানে এটা বজাৰ পৰা আছেতো এতিয়া মা ছ মাছ চাবলৈ আহিছিলো।
আজি কি আছে?
আজি ইডুকেশচন আছে।
অ বাকী পঢ়া শুনা হৈছে নাই?
পঢ়া শুনা চলি আছে তোক তাক।
উম এতিয়া কালি এক্জাম কিমান দিনৰ কেই তাৰিখৰ পৰা চলি আছে?
এক্জাম বাইশ তাৰিখৰ পৰা।
অহ ভাত পানী কিবা খালা?
ভাত পানী চাহ খালো।
ভাত নাই খোৱা?
নাই খোৱা।
অঁ।
চাহ টো খাই পেলাই ওলাই আহিছো।
অঁ।
বাকি খবৰ খাতি ভাল?
ভালে ভালে বতৰটো সেইফালে কেনেকুৱা?
এইপিনে বৰষুণ গোটেই।
উম এইফালো বৰষুণ গোটেই গোটেই ৰাস্তাত পানী এফালে।
আহ। কালি ৰাতি গোটেই বৰষুণ, হৈছে হৈছে কালি ৰাতি গোটেই বৰ ষুণ দিছিলে।
আহ
গোটেই বৰষুণত আমাৰ ইয়াত নাওঁলৈ আহি আছে মানুহবিলাক। আমাৰ ঘৰৰ ওচৰত নহয় চাইদৰ পিনে, আহ এ চাপৰি আছে চাপৰি পিনে।
কি আছে বুলি কৈছিলে?
ইডুকেশ্যন ইডুকেশ্যন।
উম এডুকেশ্বনৰ ভালেখিনি নলেজ চাগে তোমাৰ আছে।
উ নাই ইমান।
অহ।
এ চলি আছো আও।
আহ এই মই ব্যৱসায় এটা কৰিছিলো, আচাৰৰ ব্যৱসায়।
আচাৰৰ?
অ বহুত কেই বিধমান আচাৰ আছে আমাৰ ঘৰত।
অহ
তোমাক লাগিব নেকি কিবা?
আচাৰ মই এনেই এইবিলাক আচাৰ ভাল নাপাওঁ বাৰু এনেই গাহৰি আচাৰ-চাচাৰ আছে নেকি?
মানে আছে তোমাৰ
নহয় নহয় মানে গাহৰি আচাৰটো যে পাই যে
আহ গম পাইছোঁ মোৰ আচাৰ কেইটা নাম শুনি লোৱা আকৌ আগত
কোৱা?
মোৰ তোমাৰ গাহৰি আচাৰ আছিলে তাৰপিছত কল-পচলা আচাৰ আছিলে আমৰ আচাৰ আছিলে, বগৰী আচাৰ আছিলে, তাৰপিছত ঔটেঙা আচাৰ আছিলে
অহ
তাৰপিছত বিন জলকীয়া আছিলে তোমাক তুমি কিবা ভাল পোৱা নেকি এইকেইটাৰ ভিতৰত? সঁচাকে কৈছোঁ আছে
অহ গাহৰি আচাৰ লাগিছিলে মোক মোৰ লগৰ এটাই মানে হোটেল এখন খুলিছিলে
অহ
তাত মানে কি মানে এইবিলাক আচাৰ- চাচাৰ এয়াৰ মানে হোটেলৰ কাষ্টমাৰক দি ছেটিছফাই হয়টো
অহ
মই তাক সুধিম ৰখা
অ মোৰ তাত আচাৰ বহুত ভেৰাইটি ত আছে বাৰু তোমাৰ গাহৰি আচাৰতো তোমাৰ তিনিশ ষাঠি টকা হয়।
উম!
কিবা, কিবা কম ধৰি দিম যদি বেছিকে নিয়া কবা
অহ মই কথা এটা ভাবি আছোঁ মানে আমাৰ কেইটামান মিলি পেলাই ডাঙৰ ডাঙৰ দাদা কেইটাম মিলি পেলাই ৰিজৰ্ট ৰিজৰ্ট এখন খোলা কথা।
অহ
মানে এইবিলাক ট্ৰেডিচনেল ফুড-চুড থাকিব মানে কিবা ধৰা, গাহৰি ভাত মানে জোচা থালি ৰহি-চহি এইবিলাক থাকিব সেইবিলাক উলিয়াই পেলাই মানে পুৰা মানে ৰিজৰ্ট এখন খুলি দিম তাছত ম ব্ৰহ্মপুত্ৰত ছাফাৰী থাকিব।
অহ',
তাছ হাতীৰ দিনত হাতী-চাতী চাব পাৰিব মানুহে ৰিজৰ্টৰ পৰা
অহ',
তাৰপিছত এ'ল'ৰাজন থাকিব গোপাল মুণ্ডা নামৰ
অহ ',
এ' নগাঁৱত ঘৰ।
উম
উঠি আহিব প্ৰেছত এ'ব্ৰহ্মপুত্ৰত নাও ছাফাৰী কৰাম হেনেকে
অহ, ভালে ভাবিছা দে ভালে ভাবিছা।
উম, মানে ছিজন লৈ কথা আৰু
অ',
ব্ৰইলাৰ মাংসৰ দোকান এখনে দিছোঁ এতিয়া বাৰু
এতিয়া তোমাৰ দোকান আছে নেকি বাৰু?
অহ, দোকানে পঢ়াৰ মাজতে দোকান চলাই আছোঁ আৰু
ঠিকে আছে আজিকালি ব্যৱসায় এটা কৰি থাকিব লাগে সৰু সোৱকে পঢ়াৰ মাজতে
মোৰ আগতে দোকান এখন আছিলে কাঞ্চা দোকানৰ সন্মুখে- সন্মুখে ব্ৰইলাৰৰ দোকান, তাৰপিছত এ'তিনি - বছৰ মানে আগতে আছিলে মই এতিয়া নুখোলা হলো বাও।
কিয়?
এ' এনেই কাঞ্চা দোকানৰ ওচৰত যে গছ এজোপা আছিলে যে ডাঙৰ
অ',
গছজোপাৰ ওচৰতে খুলিছিলো ব্ৰইলাৰৰ দোকান।
যে আহত জোপাৰ তলত
নহয়- নহয় এই কাপোৰো চিলায় যে মানুহটো
অ', - অ',
তাৰ ঘৰখনৰ গছডালৰ ওচৰত খুলিছিলোঁ।
অহ, এই তোমালোকৰ ঘৰৰ ওচৰ দেখোন তিনিআলিটোতে দিব পাৰা।
তিনিআলিটোত এ' পূজা হৈ থাকে যে পূজাৰ কাৰণে মানে নোৱাৰি দিবলৈ।
উম, এইটো ভাল কথা বাৰু।
অহ বাকী গাড়ী -চাড়ী কিনিলা বোলে?
মোৰ দুচকীয়া বাহন এখন আছে।
অহ
যা যদি আমি খানা এটা খোৱা কথা ভাবি আছিলো লগৰ কেটাই।
অহ
তাৰেম কিছুমান হিচাপ -নিকাচ কৰি আছিলো তুমি খাব বিচাৰা নেকি আমাৰ লগত?
খাব বিছাৰ খাব মই এতিয়া নিবিচাৰো মানে গাটো ভাল নহয় ইমান টা
আজি নহয়তো তোমাৰ পৰহিলৈ খাম।
উম, পৰহিলো পৰীক্ষা আছে নহয় আমাৰ। পৰীক্ষা ঊনত্ৰিশ তাৰিখে খতম হব।
তেতিয়াহ'লে জুলাইত খাব পাৰি। জু
অহ, জুলাইত আৰামচে খাব পাৰি জুলাইত চব ফ্ৰী হৈ থাকিব। জুলাইত মানে ফ্ৰী হলেও মানে প্ৰব্লেম এই বৰষুণ চৰষুণ দি থাকেতো
এতিয়া বাৰিষা বতৰ।
হ তাপা ৰেইনকোট চেইনকোট লৈ যাব লাগিব।
সেইটো হয় তোমালোকৰ ঘৰ ওচত হাতী এটা আছে ন বাৰু?
আছে বাৰু
অ হাতীটো মাহত কোন এতিয়া বৰ
মাওতো ডেৰগাও হয় ধব ধ্ৰুুৱ বৰা বুলি।
অ এনেই হাতীতটো আমাৰ ইফালে আনিলে আমাৰ ঘৰত সুমিয়াবাচোন। এই আমাৰ ঘৰ এই তিনিআলিটো চাইদতে আছে চাৰিআলিটো আছে।
আহ আহ মই চিনী গৈছো তোমাৰ ঘৰলে।
অ আহিছা ন?
অ। আহিছা মানে দেখিছো তোমাক অ অ হাতীটো এতিয়া ইয়াত নাই ঘুটলুঙৰ পিনে আছে দোলাবাৰী ঘুটলুঙৰ পিনে।
কিয় কিয় ক কিয় তাত থৈছে বাৰু?
এ আমাৰ এইপিনে কলগছ চলগছ সিমান নাই যে
উম।
এনেই আছে নেকি তোমালোকৰ ঘৰৰ পিনে।
আমাৰ ঘৰৰ ফালে নাই আচলতে মই বালি চাপ
বালি চাপৰি মানে কোনটো বালি এই আৰি মৰা নেকি?
আইমৰা ফালে গ'লেই পাই বাৰু সেইকাৰণে দুটা চাপৰি আছে এটা বালি চাপৰি তাই মৰা চাপৰি, তুমি যদি এইফালে আহা চিনি নো কোৱা মোক ক'বা মই গৈ তোমাক দেখাই দিম কলগছ উভৈ নদী হৈ আছে।
বালিচাপৰি কোনটো কোৱাচোন।
এই তাপই। আমাৰ যে ঘৰখন ওচৰৰ তিনিআলিটো পাৰ হৈ পেলাই অলপ দূৰ গ'লেই। স্কুল এখনৰ কাানেদি সোমাই যায়। আহ জলাহৰ ফালেই হয় বাৰু।
অ। অ তাৰ বেমাৰো হৈ আছেতো অকমান।
এ কষ্ট বহুত দিয়া তোমালোকে ইমান। মাল তাৰ হতে কঢ়িওৱা।
নহয় ভৰিটোত দুখ পাইছে মানে অকণ ঘাঁ লাগিছে।
আহ।
তাইক মাল মাল চাল নকৰৰি খাওঁ নহ'লে কাজিৰঙাত থাকিলে হয় কাজিৰঙাত চাফাৰী কৰাৱলে কষ্ট পাই যায় হেয়ে সেইকাৰণে। ৰখা নাই কাজিৰঙাত।
উম উম।
তোমাকে মাননে হাতী চাতী ওলাই নে নাই বনিয়া হাতী।
বহুত।
উ এবাৰ নাই লোৱা ন।
এইবাৰ নাই লোৱা নাই লোৱা।
অ, বাকী তোমাৰ স্কুটিখনৰ নাম কি?
মোক প্লেজাৰ প্লাছ।
অ মামাৰ নিকি?
মামাৰ নহয়।
ত ভণ্টীৰ সন্তিৰ
আহ মোৰ বাইদেউ।
অ।
বৰ্তমান সময়ত মোৰ হ'ল।
উম।
পৰিৱেশটো বহুত ধুনীয়া।
অ। আহ। এই লগৰ এজন আহিছে কথা পাতি আছো তাৰ লগতে আৰু। অণখনকে। লাগে ইয়াক লাগে মোক লাগে আৰু আৰু। বাকী, কিবা কবা নেকি মই শাক। শাক পাচলি শাক পাচলি আছেনে নাই তোলোকৰ ঘৰ পিনে।
আমাৰ দেউতাই নিজে খেতিয়ক হয় এজন এজন খেতিয়ক হিচাপে বাৰতে যিখিনি থাকিব লাগে বৰ্তমাণ সময়ত। আছে বাৰু।
অ।
মান চৰকাৰৰ পৰা কিছুমান স্কিম ওলাইছেতো আজিকালি।
অ, আমাৰ গাঁওৰ ফালে দিব নিবিচাৰেও।
অ কি কবা বা আমাৰ আমি আৰু ৰজাহে আৰু ৰজাই কি কৰে তাকে শুনিব লাগিব।
হ হ হ
বাকী ফাষ্টফুডৰ দোকান এখন খোলো নেকি
আহ।
অ আবেলি সময়ত ম লগৰ খিনিৰ লগত আড্ডা চাদ্দ দিব পাৰিব মানে মানুহক ভুখ চুখ লাগিলে। খাব পাৰিব ন। অ বাকী এ কি বুলি কয়। অ কি বুলি কয় তোমালোকৰ য চব্জি দোকানখন যে এই মানে তোমাৰ ঘৰৰ ওচৰতে চব্জি দোকানখন পুখুৰীয়া কিমান টাইম খোলা থাকে। ক নমাত ন নে অ মানে এনেকে বন্ধাকবি চন্ধাকবি ওুলকবি চুলকবি লাগিছিলে তাৰপিছত আ মই মানে, চাপৰিত মানে পুৰা মানে চব্জি তবজি বিক্ৰী হৈ আছে টো
ন।
কেইটামান আনি পেলাই ইয়াতে বেছি দিব পাৰিলে বেছি চব্জি খাব নোৱাৰি ঘৰত
নোৱাৰি আৰু আজিকালি বজাৰৰ চবজি চবে ঔষধ দিয়ে আৰু
আহ ঔষধ দিয়া তাৰপিছত। এই এইবিলাকে বানপানী চানপানীয়ে নষ্ট এইবাৰতো বানপানীয়ে নষ্ট কৰিব এইবাৰ বানপানী হ'ব পাৰে আম পুলিচ। তটো
উম
সেইকাৰণে এইবিলাক নষ্ট শষ্ট হব পাৰে শাক পাচলি শাক পাচলি অ
শুণাচোন।
কোৱা
এই মোৰ বন্ধু এজন আহিছে পাছত ফোন কৰিম হা
অ ঠিক আছে দিয়া তেনেহলে
আহ।
উম